আহ। কি কৰি আছা?
এ আছো ৰবা এনে তুমি কি কৰি আছা?
এ মইো তোমাৰ আচোব এনে এনেই আৰু মোবাইল চাই আছিলো অলপ বাকী খবৰ পাতি ভালনে?
খবৰ পাতি ভালে দিয়া বেয়া নহয় তোমাৰ কেনেকুৱা পিছে?
হা!
তোমাৰ অ অ ভালে ভালে। ঠিকে আছে এ আমাৰ এতিয়া এ এইমাত্ৰ আমাৰ পানী দিলে পানী লৈ উঠিলো চাপ্লাইৰ পানী আহে পানীৰ সমস্যা হে বহুত আজিকালি কি ক'বা।
তাকে হ পানীৰ সমস্যা টো আগতকে বাঢ়িছে দিয়া চহৰৰ ক্ষেত্ৰ হ'বলৈ গ'লে মানে আগতে তোমাৰ আহ চহৰত ইমান এটা হোৱা নাছিল আৰু কিন্তু এতিয়া যিটো পানীৰ সমস্যা বাপ পাৰে বা কি পানীৰ সমস্যা তোমাৰ মানে বান। পানী হোৱাৰ পিছতো মানুহৰ পানীৰ সমস্যা মোৰ হাঁহি উঠে দিয়া।
হয় দিয়া আৰু পানীৰ বানপানীতো তুমি কবাই নালাগে গুৱাহাটীত বাপৰে এজাক বৰষুণ দিলে বানপানী চাৰিওফালে আৰু তুমি বানপানীতো হয় ঠিকেই পানীৰ ৰংটো চাবাচোন এবাৰ একদম ইমান লেতেৰা পানী কেনেকুৱা যে লাগ। লাগে আৰু ইমান যিখিনি জোগাত পানী তোমাৰ বানপানী হয় সেইখিনি ঠাই ইমান লেতেৰা গোন্ধাই বেয়া বেয়া।
হয় বহুত গন্ধাই দিয়া মানে চাবাচোন তুমি বানপানীৰ পানীত চাগে তুমি কেতিয়াবা অহা যোৱা কৰিছা এনেকুৱা সমস্যা পৰিছে কেতিয়াবা আৰু গুৱাহাটীৰ বানপানীত ত তাৰে পানীৰ লগতে তুমি তাৰে যিটো সমস্যা আৰু মানে ধৰি লোৱা কবাত এটা গাঁত আছে সেই গাঁততটো তুমি দেখা পোৱা নাই। দেখা নাপাও দিয়াচোন বানপানী হলে ত' কেতিয়াবা এনেকুৱা পৰি পাইছা নেকি কেতিয়াবা মই মানে পোৱা নাই বাৰু কিন্তু তোমাৰ এই যিবিলাক নিউজ শুনো আৰু মানুহে সমস্যা পৰি মানে কিছুমানে নিজৰ অ ঢুকুৱা শুনিছো আৰু বা কিছুমানে তোমাৰ মৃত্যু বৰণ কৰিছে। সেইবিলাক সমস্যা দিয়া পানীতো বহুত।
মই মানে মোৰ লগত হোৱা নাই কিন্তু মই চকুৰ আগত দেখিছো এবাৰ কি হৈছিল মানে মোৰ কলেজৰ সময়ত আৰু অ কলেজৰ পৰা মানে বিৰাট বৰষুণ তোমাৰ বৰষুণ দিয়ে আছে দুদিন তিনদিন ধৰি ত চাৰিওফালে বানপানী ত' মই উলুবাৰী পৰা তোমাৰ। খোজকাঢ়িছোঁ বৈশিষ্টলৈকে ত' মানে কি হ'ল তোমাৰ বাছ চাছ নাই বাছ চাছ একদম বন্ধ বাছ আৰু আজিকালি জানাই চব ইলেক্ট্ৰিক বাছ ন ইলেক্ট্ৰিক বাছবিলাক ইফালে নচলে তোমাৰ পানীত ত' সেইটো এটা সমস্যা ডাঙৰ তাৰপিছত মই। বোলো তোমাৰ খোজ কাঢ়িয়ে যা আৰু কিনো কৰিম উপায়তো নাই খোজ কাঢ়িয়ে যাই থাকো লাহে লাহে তাৰ পিছত লগৰ দুজন মান মানে এনেকুৱা চিনাকি নহয় আৰু এনেকে খোজকাঢ়োতে খোজ কাঢ়োতে চিনাকি হৈ গ'ল আমাৰ ওচৰৰে তো আমি খোজকাঢ়িছো খোজ কাঢ়ি যেতিয়া তোমাৰ লাষ্ট গেট। পাৰ হৈছো তাতে তোমাৰ ইমান পানী চাৰিওফালে পানী পানী পানী মই ইফালে উপাই নাই আৰু পেইন টো তোমাৰ উঠাইছো কঁকালৰ কঁকালৰ পৰা ওপৰত উঠাইছো আঠুৰ পৰা ওপৰত উঠাইছো তাৰপিছত লৈ লৈ লাহে লাহে আহি আছো আৰু তাৰ পিছত। সিদিনাখনে মানে কি হয় যেতিয়া মই ভাঙা ঘৰ পাইছিলো আৰু উলুবাৰীৰ পৰা আহি ভাঙা ঘৰ পাইছিলো ভাঙা ঘৰটো জানা তুমি ফুটপাথ বোৰ মানে কিবা অলপ প্লাষ্টিক টাইপৰ ন আমাৰ এইটো চাইডে তোমাৰ অলপমান পকী হয় চিমেণ্টেৰে বনোৱা কিন্তু কিছুমান ঠাই অলপমান প্লাষ্টিক টাইপ। কিবা বস্তু ব্যৱহাৰ কৰা হয় ত' কি হ'ল মোৰ আগত আৰু এজন খুড়া আছিল তাৰপিছত খুড়াৰজন মানে ঘপককে সোমাই গ'ল ভহি কিনে তাৰ পিছত কিব কে মোৰ লগত আৰু এজন মানুহ আছিল তেওঁ আৰু মই ধৰিলো কিবাকে হাত এখনত তাত ধৰি কিনে টানিছো আৰু ন। নহলে মানে ইমান পানীৰ বেগ তুমি মানে সেই মানুহজন হয়তো নাথাকিলেই হয় আৰু যদি ক'ব যাওঁ সঁচাকে ত সেনেকুৱা সমস্যা নিজে ভোগা নাই কিন্তু দেখিছো চকুৰ আগত আৰু সেইটো মানে বৰ দুৰ্ভাগ্যয়জনক কথাদে মানে ইমান। তুমি ভাবা নিজে যদি ফুটপাথত প্লাষ্টিক সেনেকুৱা ব্যৱহাৰ কৰিবই নালাগে পকী ফুটপাথ বনালে হৈয়ে যায় পকী ফুটপাথৰ একো সমস্যাই নাই তোমাৰ আৰু গুৱাহাটীৰ কাৰণ গুৱাহাটীৰ যিটো আমাৰ বানপানীৰ সমস্যা সেই সমস্যাটো সহজে সমাধান নহয় ন সেইটো কাৰণে বহুত বছৰ লাগিব হয়। ত' এই ক্ষেত্ৰত কম চে কম তোমাৰ যিবিলাক আমাৰ ফুটপাথ নিৰ্মাণ কৰা হয় সেইবিলাকে যদি ভালকে নিৰ্মাণ কৰা যায় তেতিয়াহ'লে কিছুমান দুৰ্গতি বা দুৰ্ভাগ্যয়জনক ঘটনা যিবিলাক আমি শুনা পাওঁ বৰষুণৰ সময়ত বা বানপানীৰ সময়ত সেইবোৰৰ পৰা অলপমান কিছু আহৰি পোৱা যাব। পিছে বানপানীৰ কথাটো ক'লোৱেই ঠিকেই কিন্তু তোমাৰ আমাৰ আচল কথাটো হ'ল আমাৰ যিটো খোৱাপানী সেই খোৱাপানীৰ সমস্যা যথেষ্ট বাঢ়ি যায় আছে দিনক দিনে।
হয় দিয়া একেবাৰে ঠিক কৈছা মানে যিটো হাৰত তোমাৰ খোৱা পানীৰ সমস্যা আছে এতিয়া তুমি দেখিবা ত তুমি জানেই চাগে পৃথিৱীৰ তোমাৰ অ সাতাননব্বৈ শতাংশ এই সাতাননব্বৈ শতাংশ পানী তোমাৰ মানে যিটো খাব নোৱাৰা পানী সেই খাব নোৱাৰে পানী আৰু। বাকী পঢ়িব পাইছালি আৰু মই সেইটো পঢ়াৰ পৰাই তোমাক কৈ আছো আৰু আৰু যি তিনি শতাংশ পানী আছে স তিনি শতাংশৰ মাত্ৰ কিবা এক শতাংশ হে বোলে পানী আৰু এই পৃথিৱীত খাবলৈ উপলব্ধ আছে আৰু মই শুনা মতে বা মই অলপ পঢ়া মতে আৰু বা পাহৰিব পাৰো সেইটো নাজানো বাৰু। ত' তাৰ পিছত তুমি জানে যিটো তোমাৰ পানীৰ সমস্যা এতিয়া কি কি দেখিবলৈ এই তোমাৰ আগতে ধৰি লোৱা পানীতটো এই তোমাৰ গাওঁ অঞ্চলতো পানীটো বাৰু ইমান সমস্যা নোপোৱা বাৰু কিছুমান গাওঁ অঞ্চলত পাবা বাৰু কিছুমান ধৰি লোৱা নদীকাষৰীয়া গাওঁ আছে সেনেকুৱা অঞ্চলত খোৱা পানীৰ যিটো সমস্যা। পাবা আৰু এনে পানী পাবা কিন্তু বাকীবোৰ গাওঁ বিলাকতো বহুত পানী তোমাৰ পাবেই দিয়া মানে খোৱা পানী আৰু সেইটো ভালে খিনি পৰিমানে থাকে গাওঁ বিলাকত ত সাধাৰণ ভাবে আৰু গাওঁ বিলাকত এই মই গুৱাহাটী চহৰৰ কথা ক'লো বা তোমাৰ চহৰ বিলাকৰ কথা ক'লো তোমাৰ কি হয় পানীতো তোমাৰ এই যিটো। পাইপ আছে সেই পাইপৰ দ্বাৰা আহিব বা তোমাৰ ধৰিব লাগিব সেই সেই সেই তোমাৰ তাতে তোমাৰ বহুত পানী এনেই নষ্ট হৈ যায় ন ধৰিলে তুমি এটাই ধৰিলে এটাই ধৰাৰ আগতে তোমাৰ পুৱা আৰু পানীতটো এৰি দিলে আৰু পাইপডালত তোমাৰ ধৰিলোৱা টেপটো খোলা থাকে ত আজিকালি জানে বহুত মানে। তোমাৰ গুৰুত্ব নিদিয়ে টেপ খোলা আছে নে নাই পানীটো এনে যাই থাকে নাই সেইটো গুৰুত্ব নিদিয়ে ত সেইবিলাক আৰু আৰু তোমাৰ মোৰ মতে তোমাৰ যিবিলাক তোমাৰ এই আজিকালি তোমাৰ দেখিছা নে এটা ব্যৱসায় কৰি দিছে পানীটো এই গাড়ী গাড়ী যি বিকি বিকিব আহে এইবিলাক। অ পানীৰ যিবিলাক অ ডাঙৰ ডাঙৰ যিবিলাক সেই আছে আৰু তোমাৰ দহ লিটাৰৰ হওক বা তোমাৰ অ ডাঙৰ কিছুমান ডাঙৰ এটা টেংকি লৈ আহে তাতে তোমাৰ পাইপে মটৰৰ এক পাইপেদি তোমাৰ ঘৰত পানী দিয়ে সেনেকুৱা ব্যৱস্থা কৰি তেওঁলোকক কিছুমানে ব্যৱসায় কৰিছে পানীৰ ওপৰত ত' পানীতটো এনেকুৱা। যিহেতু পানীতটো মানুহক এটা লাগতিয়াল বস্তু দৈনন্দিন জীৱনত ত সেইটোক মানুহে এনেকুৱা ব্যৱহাৰ কৰি দিছে বাহিৰত তুমি এই পানী বটল বিলাকো দেখিবাই প্লাষ্টিকৰ এই প্লাষ্টিকৰ পানী বটল বিলাকো তোমাৰ সেই যি আছে তাতেতো কেতিয়াবা তোমাৰ এনেকুৱা হয় মানে মানুহে মানে যিটো। কেইটামান আছে আৰু অ কবলৈ গলে ব্ৰেণ্ড আছে কেইটামান সেইকেইটাতো পানীতো মিনাৰেলো নহয় তোমাৰ কিছুমান বাৰু ভাল আছে কিছুমান ভাল ভাল পানী বটল আছে ত সেইতো আমাৰ জৰুৰী আৰু তুমি পানীৰ সমস্যাৰ কথা কৈছো যাতে তুমিটো শুনিছা চাগে। আৰু এই মুম্বাইত যিটো পানীৰ সমস্যা হৈছে তাতেটো চাগে এই। মিনাৰেল ৱাটাৰ আছে মানে বটলত যি পায় দহ টকীয়া হওক তাৰে সেইও পানী বোলে তাতে চাপ্লাই কম হৈছে এনেকুৱা ধৰণৰ পানী সমস্যাৰ সৃষ্টি হৈছে তাতে বোলে মানুহে পানীৰ কাৰণে খাব পৰা নাই গা ধুব পৰা নাই এনেকুৱা আৰু সেনেকুৱা নিউজ মানে ম চাবলৈ পাইছোঁ আৰু বাকী তোমাৰ পানীৰ কথা কি ক'ম আৰু। পানীৰ কথা কবলৈ গ'লে আৰু পানীৰ ফলত আমাৰ ধৰি লোৱা বিভিন্ন যি বেমাৰ আছে সেইবিলাক হয় এই ধৰি লোৱা এতিয়া আমি পাইপৰ পানীয়ে খাওঁ বা ধৰি লোৱা আমি এই যি দিব আহে তাৰে পানী খাওঁ সেই পানী যেন আমি এতিয়া তোমাৰ অ যদি আমি ফিল্টাৰ নকৰি বা তোমাৰ এনেই আৰু সেই। ডাইৰেক্ট খাই দিওঁ সেনেকে সেনেকে খালে তোমাৰ কি হয় আমাৰ এই যিবিলাক আগৰ দিনত যিবিলাক বেমাৰ আছিল তুমি শুনিবাই আগৰ দিনত কলেৰা বেমাৰ যি আছিল সেইটো বহুত বেছি আছিল হয়নে নহয় কোৱাচোন সেইটো বহুত বেছি আছিল সেইটো কি কাৰণে হৈছিল এই পানীৰ কাৰণে হৈছিল পানীৰ যিটো মানে। আগতে বিশুদ্ধ পানী ইমান নাছিল তো মানুহে য'তে ত'তে পানী খাই দিছিল তাৰ কাৰণে বহুত অ কলেৰা বেমাৰ বা অন্যন্য জণ্ডিচ চণ্ডিচ এইবিলাক হৈছিল আৰু ত' এতিয়া মানুহেতো সজাগতা আছে আৰু সজাগতা আৰু আহিব লাগে যাতে মানুহে যিটো ফিল্টাৰ আছে কিছুমান ফিল্টাৰ নতুন নতুন ডাঙৰ ডাঙৰ বা সেইবোৰ ফিল্টাৰ আছে। এই ফিল্টাৰবোৰক ব্যৱহাৰ কৰিব লাগে তেতিয়াহে মানুহে মানে স্বাস্থ্য ভাল ৰাখিব ত সেইটো দিয়া পানীৰ সমস্যা কিন্তু কেতিয়াও শেষ নহব কিন্তু যদি তুমি পানীৰ। উপব্যৱহাৰ কৰিব নাজানা তেতিয়াাহলে পানী কিন্তু আমাৰ কেতিয়াও কমি নাযায় বাকী তুমি কিবা পানীৰ সমস্যা সমাধানৰ সেই ক'বা নেকি মোক।
পানীৰ সমস্যা সমাধানৰ বিষয়ে তোমাৰ মই ইমান নাজানিম কাৰণ তোমাৰ ধৰা সমস্যাটো ক'ৰ পৰা আৰম্ভ হৈছে সেইটো হয়তো যিবিলাক মানুহে তাৰ লগত জড়িত হৈছে পানী বিভাগৰ লগত তেওঁলোকে বেছি ভালকৈ জানিব এই ক্ষেত্ৰত মই ইমান। ভালকে টো নাজানিম কবলৈ গলে তথাপিও মানে কি হয় তোমাৰ আহ যিবিলাক পানীৰ সমস্যা ন সেই সমস্যাবোৰ আহ যথেষ্ট জটিল হৈ যায় আছে আৰু বৰ্তমান সময়ত তুমি নিজে তুমি নিজে দেখিবা যে আমি দুদিন আগতে চাগে নিউজত দিছিল ন এটা খবৰ যে। আ এই মুম্বাই যে চহৰখন মুম্বাই চহৰত যথেষ্ট পানীৰ অভাৱ হৈ যায় আছে দিনক দিনে ত' সেনেকুৱা পৰিস্থিতি যদি সকলো ৰাজ্যবোৰত হবলৈ ধৰে ত' সেই ক্ষেত্ৰত মানে অলপ সমস্যায়াৰ মানে সন্মুখীন হ'বলগীয়া হ'ব আৰু যিটো আমাৰ নতুনকে তোমাৰ পেট্ৰল যে ওলাইছে ই এইটটি ফাইভ বুলি যিটো কোৱা হয় য'ত মানে ইথানল বেছিকে ব্যৱহাৰ কৰা হয় তাতে মানে সেই ইথানলটো জানাই তুমি, ইথানল অলপ যেতিয়া আমি বনাব লাগে তেতিয়া যথেষ্ট বেছি পৰিমণে পানীৰ প্ৰয়োজন হয় অলপমান ইথানলত। কাৰণে ত' তাৰ ফলত সেই ক্ষেত্ৰতো অলপমান গুৰুত্ব দিব লাগে যে আমি অলপ পানী তো ব্যৱহাৰ যিমান কম পাৰোঁ কৰিবলে চেষ্টা কৰিব লাগে। কাৰণ বেছি পানী ব্যৱহাৰ পিছলৈ সমস্যাটো আমাৰে হব ন কাৰণ তোমাৰ ধৰা ন পানীতোয়ে মানুহৰ ক'বলৈ গ'লে আৰু যিহেতু খোৱাপানীৰ পৰিমাণ এনে কম তাতেও যদি পানীবোৰ এনে ব্যৱহাৰ কৰা হয় যি যি কামত তেনেহলেতো সেই খোৱাপানীৰ পৰিমণটো আৰু কমি যাব ফলত আমাৰে সমস্যা হ'ব বা আমাৰ যিবিলাক আগন্তুক প্ৰজন্ম আছে। আহ আহিবলগীয়া তেওঁলোকৰ সমস্যা হ'ব সেইবাবে মানে আমি যথেষ্ট পানী সংৰক্ষণত উম তোমাৰ গুৰুত্ব দিব লাগে যিটো এতিয়া তোমাৰ বৰষুণৰ পানীও ব্যৱহাৰ যোগ্য হয় যদিহে তুমি সেইটো ভালদৰে ব্যৱহাৰ কৰা সেইটোৰ ক্ষেত্ৰতো আমি বৰষুণৰ পানীটো ব্যৱহাৰ কৰা উচিত, তোমাৰ ভালদৰে যদি চাফা কৰি ব্যৱহাৰ কৰা যায় তেনেহ'লে কমচে কম তোমাৰ যিবিলাক দৈনন্দিন কাম থাকে গা ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা, এইবোৰ কামত ব্যৱহাৰ কৰি অকল খোৱা পানীটো যদি আমি বেলেগকে পৃথক কৰি ৰাখো তেনেহলে মই ভাবো যে পানীৰ যিটো পৰিমাণ বা পানীৰ যিটো ব্যৱহাৰ সেইটো আৰু ভাল হ'ব বাৰু এই বিষয়ে আৰু কথা পাতিবলৈ কলেতো শেষে নহয় দিয়াচোন পিছত নহ'লে বা এই বিষয়ে কেতিয়াবা কথা পাতিম দিয়া এতিয়া ৰাখিছো নহ'লে নে কি কোৱা।
অ' হ'ব দিয়া পিছত কেতিয়াবা এনেকে আমি এইবিলাক সমস্যাৰ ওপৰত কথা পাতিব লাগিব আৰু নহ'লে পানীৰ যিটো গুৰুত্ব সেই গুৰুত্বটো কমি যাব মানুহৰ মাজত। ত দিয়া হ'ব দিয়া আজিলৈ থৈছো।
উম, দিয়া।